অ'।
কওক অ শুনিছ তু
কি কৈ আছ?
আছো এনে।
অ।
কি কৈ আছা?
এ আছো দে এনেই।
উম।
পথাৰ ফালে যাওঁ বোলো এপাক।
অ।
তাৰপৰা পথাৰ পৰা আহোগৈ অ আজৰি দে আজি ইমান কাম নাই।
কিয়?
এ এনেই আজি অকমান বিৰতি লৈছোঁ আৰু উম।
নাই নাই!
তই ওলাই যোৱা নাই?
নাই যাওঁহে ময়ো এঠালে শুই আহোগৈ।
অ দোকানলৈ দেৰিকে যাবি অৰু
উম উম। দেৰিকে যাম মই ঠাইলৈ যাওঁ মানে শুই অহোগৈ অকনমান।
অহ
ডিউটি এটা আহিছে ৰব।
অ।
বেলেগত টো বেলেগ কত টো দূৰ জেগা যাব নোৱাৰে ওচৰতে দিও হিতো মাৰোৱা
অ।
উম।
মই কাইলৈ মানেহে যাম এই ল'ৰাটো স্কুল যাব লাগিব।
অ।
মিটিং এখন দিছে তালৈ যাব লাগিব।
হয় নেকি?
উম।
অ অ।
ভাত-পানী খাই আজৰি আৰু
অ একো নহয় দিয়া আঁতৰাই দিয়া
অ।
অ।
কত যাবি মানে এতিয়া?
কত মাজিব যাবি মানেওফালে যাও মই।
গাঁৱলৈ।
উমহ গাঁও লে
অ ওচৰত যাবি নে দুৱলৈ
গাঁৱৰ মাজৰ পামগৈ
অ' পথাৰ ৰুবলৈ ওলাবি ঐ। বাহ
অ' অ' হ'ব দিয়ক তেতিয়া হ'লে। অ'
বৈ দিয়া।
কেতিয়ালে দিব?
এ দিব আও।
অ' অ'
হেই কি বুলি কয় কঠীয়া উঘলিব অ' তাকে বোলো ফোনটো কৰি থওঁ তোক।
মই সোমাম, তুমিওঁ সোমাবা?
তাপা ক?
হা'
গলিয়ে নিকি?
কওঁক অ' আহি আছোঁ।
অ' অ' মানুহজনো গৈছে আৰু।
অঁ, আহিছা?
অ' মানুহ বিলাককে জ্বৰ বহুত হৈছে অ'।
সাৱধানে থাকিবহে আও। ত যায় একেবাৰে বমি, মাথা বিষ
উম
পোৱালিটোকহে ভালকে ৰাখিবা।
উম পৰীক্ষা আহি আছে, পৰহিলৈ পা, পৰীক্ষা, টিউচনো না হি হে আজিএ পা টিউচন।
টিউচন অ' অ'
উম
উম
বেলেগতে টিউচন এটা ঠিক কৰিব লাগিব আ
অ', কৰিব দিয়ক, অ, অ, পালে কম দিয়ক।
সুধি চাবিচোন। তই যদি ঘৰলৈ যাৱ, তাতো সুধি চাবিচোন, ভাল টিউচন মাষ্টৰ আছে নেকি। অ' ঔ
ভাল, ভাল মাষ্টৰ পালে। কম দিয়া, মাষ্টৰনী-মাষ্টৰ।
অ।
কি।
ভাত পানী কিহে খালি, অ, অ।
আমাকে ভোজ, খাই আহিলোঁ গোৱা।
অ।
উম।
ভুজ খালি গো।
ক, কবাত ফুৰিবলে। ফুৰিবলৈ নাযায় নেকি?
যাব লাগিব, গৰম বন্ধতে যাম দে ওলাবি। বৰদোৱালৈ যাম। টম, টমতে যাম এবাৰ।
উম, বৰদোৱালে যাব, কওঁক আকৌ, ধুনীয়া, ধুনীয়া জেগা যাম বুলি নক। কয় কিয়?
তাৰপৰা দেওঁশালত যাম, আমি তিনিটা যাম। ল'ৰাটো, মই বাইক। ক'তে যাম আৰু।
অ।
সেই, জাগীৰোডত বা এজনী আছে যে।
অ, নিজৰাপাৰ, চাবলৈ ৰৱ অ, উম।
সেইদিনাখন, এয়া জুবিন ক্ষেত্ৰ, চাব গৈছিলোঁ যে।
অ, গৈছিলা নেকি?
অ। সেই ৰাতি হৈ গ'ল গৈ একে নিজে। যোৱা পাত।
হয়, নেকি। তাতে খোৱা-বোৱাটো কৰিলে আৰু।
অ, কিমান ধুনীয়া লাগিছিলে, ভাত বনাইছে, ইমান ভাল লাগিছে, অ। লৰা-ছোৱালী উলাইয়ে নাহে তাৰপৰা।
হয় নেকি।
ইমান ধুনীয়াকে তাতে খেলি থাকে। গোটেই গাঁৱৰ মানুহ গৈছিলোঁ যে একে। গাওঁৰ মানুহ নিজ। তে ঘূৰিয়ে ফুৰিছে আউ। বৰ ভাল লাগিছিলে।
বহুত ভাল লাগিছে চাগে হয়নে?
উম! কেজি দুখন টেভেলাৰ
এতিয়াতো আকৌ নিজৰ পাত নিলে তোৰা ল'ৰা ছোৱালীবিলাক খেলিবলৈ ভালে পাব
উম স্কুলৰ পৰা গ'লো এইবাৰ আকৌ সেইবাৰ গ'লো আকৌ এনে বাইক লৈও যাব পাৰা হয়
হয় অ
সোমাই আহিব পাৰিম আৰু
পাৰিব আহ ধুনীয়াকে সোনকালে যাব আৰু
উম
হয় মেলি পেলাই তাতে সোমাই অকনমান চাই কৈ আহিব পাৰিব। যাব আকৌ আপুনি পাৰিব মাথা চাথা নুঘূৰাই আকৌ আমাৰ এতিয়া ঘূৰাই নোৱাৰো যাবলৈ ক'তো অ চাইকেল বুঢ়া এতিয়া পাৰা হয় ঘূৰিয়ে ফুৰি লো হয় আজৰিয়ে হয় আছোঁ কিন্তু কি হ' নিজৰ প্ৰব্লেম নোৱাৰো সেই সেইকাৰণে যাবলৈ
এ ধান চান লগাই পেলাই যাব লাগিব এদিন ওলাম
অ। এ মই নোৱাৰো দিয়ক ইয়াৰ পৰাই সেৱা কৰিম আৰু মাথা মাথা ঘূৰাই বমি হয় যে ইয়াৰপাই সেৱা কৰিম আৰু এপা সেৱা কৰিলেও তেওঁক পাম ন তাৰ পৰা সেৱা কৰিলো তেওঁকে পাম আৰু।
আকৌ ৰাইজে গাড়ী ঠিক কৰি এইবাৰ যোৱা নিচিনাকেে গৰম বধ মানে মহানাম যে হব। নামৰ আগত একে যোৱাৰ কথা কৈছেহে সেয়া একেবাৰে শিৱসাগৰ।
হয়।
তাৰপৰা সেয়া টিলিঙা মন্দিৰ কিবা কিবা কিবি এইবিলাক একে এফালৰ পৰা চাই যাব আগদিনাখনে যাব বোলে, তাৰপৰা এদিন থাকি পিছদিনাখন আকৌ ৰাতিলৈ ঘোৱা পামহি আৰু।
হয়, তোমাৰ এখন এনেকে স্ক্ৰীনশত মাৰি পেলাই দি দিয়া নহলে। অ, অ,। হয়, উম, হয়। অ কওক অ তেনেকে হ'লে যাম দিয়ক, মই দিয়া।
তা-প পালিগৈ আ-তই।
অ পালো আহি।
কিহত গলি।
অ খোজ কাঢ়িহে আহিছো দিয়ক।
অ।
উ অকনমান বাধে আৰু।
অ।
তোৰ বাটলৈ আহা নাই নহয়। অকনমান বাট আৰু খোজ
অ, মই এতিয়া পথাৰ ফালে ওলাই যাও আৰু। পঠাৰ ফালে একে মাছ থোৱা মানুহ ইমান অ-বা।
কিহৰ মাছ ধৰিছে বৰশী ধৰিছে নে।
অ বৰশী আৰু যে একে এতিয়া জাল-চাল পাতিব যে হনে।
অহ মোৰ যে তেনেকুৱা হলে জাকৈ হে বাব মন যাই আৰু।
উম।
জাকৈ হে মাৰিবলৈ মন যায় তেনেকুৱা হলে।
উম, মই একে বৰশীহে ভাল পাওঁ মই মানে জাকৈ মাৰিব নাজানো যে, বৰশীক। এটা লৈ আমাৰ এই খান্দা খিনিতে মাৰিবগৈ লাগিব।
হয় নেকি? উম ভাল লাগে আকৌ।
ইফালে মাছৰ ইমান সুবিধা আছে এইবিলাক পথাৰ। হয়।
অ'।
বৰ ভাল লাগে দেই। তাতে ক'ত মানুহে। খায়েই আছে আমাৰ এতিয়া সময় নাপায় আৰু হয়।
হয়। । আঠ মিনিট । অ', মইতো একে ভাল পাওঁ মানে জাকৈ। জাকৈ-চাকৈ এনেকে বায় ভাল লাগে আৰু। মানুহ যে জাকৰীয়া। যে একে ঘূৰি ঘূৰি যে মাৰে যে। তেনেকে ভাল পাওঁ মানে।
অ'।
উম।
যাব লাগিব দেই ওলাবি এদিনকে। তই কে স নাহয়ে ওলাই।
এ যাম দিয়ক।
উম।
গ'লে খবৰ কৰিম নহয় তেতিয়া।
পথাৰ বোকা দিয়া এতিয়া। বৰ্তমানে হ'ব পাঁচ ছবিঘা মান গম পাৱ। তই মানুহ কেইজনী মান উলিয়াবি চোন তেতিয়া মোক। ফোন কৰি দিবি মই কম গৈ মানুহ কিজনীক।
অ', অ', অ' কম দিয়ক।
পাঁচ ছয় জনী মান হলেই হ'ব এতিয়া।
অ' কিয় বেছি নালাগে আৰু।
এতিয়া পাঁচ ছয় জনী হলে হ'ব। তাৰপা কঠীয়া তুলিব নহয়, সেইকেইজনী মানুও যাব আৰু দহজনীমান হলেই। হৈ যাব।
অ'অ' অ হয় নেকি ওম অ অ। ভালে লাগে দিয়ক দূৰ হলেও একে টমটমত গৈ পেলাই কাম কৰা বিলাক ভাল লাগে। এবাৰ গৈছিলো নহয় ধান কাটি বোলেক। কেবাৰেত বহু দুৱাত
উম।
ভাল লাগিছে আক পিকনিক খাব যোৱা নিচিনা লাগিছে।
অ ভাল লাগে আকৌ অ গৈছো।
পিকনিক খাব যোৱা ন। নালাগে লাগিছা ভাল লাগিছা। তাতে পথাৰতে ভাত চানি দিছে চপা।
আহ,
ধুনীয়া লাগিছা। অ পথাৰত থাক। তাৰ নিচিনা লগা নাই অ পিকনিক খাব। অ তাৰ নিচিনা হে লাগিছা মোক অ আৰু মানে মুখতে ভাত মুখতে চা মুখতে পানী পাই আছো আৰু এক ক নিচনা। আনে লাগা নাই আমাৰ ধুনীয়া লাগিছে। আহ,
মোৰ এইয়া মানুহ কেইজনীমান আহিছে গোট ত'
অ', অ', হে-হেল্ল'! হ'ব দিয় পিছতকে পাতিম, অ', অ', হ'ব দিয় অ', অ', অ', ৰাখক। জানোঁ আৰু হেইটো হেৰি কৰি দিব লাগিব, ৰাখক আকৌ।
অ', ৰ, ৰ'।